উম অ শুনিছা।
অ কোৱাচোন।
অ খবৰ পাতি ভালে নে।
অ কোৱাচোন।
খবৰ ভালে নে পাইছো তোমাৰ।
অ ভালে তোমাৰ।
অ মোৰো ভালেই ৰ'বা।
অ পিছে কি কৰি আছা।
অ মই এনেই আছো মোবাইল ফোনটয়ে চাই আছো ৰ'বা। তাকে ভাবিলো তোমাক এটা ফোন কলে কৰো বুলি।
অ ভালে কৰিলা দিয়া ময়ে ভাবিছিলো তোমাক মই ফোন কল কৰিম বুলি কিনি।
অ পাছে কিবা খালানে নাই।
অ এই মাত্ৰ চাহ খালো তুমি খালা।
অ খালো ময়ো খাই খায়ে উঠি মোবাইলটোয়ে চাই আছিলো মানে।
অ
অ আজিতো দেখিছাই অ ভাল ভাল। চবে ভালে আছে আৰু তোমাৰ ভালে আছে চবে।
অ চবেই ভালে আছে।
অ পাছে এই যিহে আজি গৰম দিছে ন কি কবা মানে ইমান গৰমত। তে মানে মানুহৰ বেমাৰে হৈ যাব।
হয় তুমি একদম ঠিকে কৈছা বতৰটো মানে একদম ভাল নাই আৰু ইমান গৰম দি আছে। যাৰ বাবে মানুহৰ ইমান বেমাৰ জ্বৰ। বহুতো এনেকুৱা ধৰণা মোৰে ধৰি লোৱা মোৰ ইমান জ্বৰ এতিয়া। এই বতৰ বেয়া হোৱা কাৰণে তোমাৰ এবাৰ কেতিয়াবা ৰ'দ দিয়ে কেতিয়াবা বৰষুণ দিয়ে আৰু ইমান গৰম।
হয় হয় মোৰো বা-বাজনী ৰবা একদম মানে এই গৰমতে মানে বহুত বেমাৰ এতিয়া জ্বৰ, চৰ্দি মানে আজিকালি এইবোৰ শুনিব পায়ে আছো ন। গৰম দিছে গৰমৰ বাবে মানে বহুত ৰে শুনিব পাইছো যে জ্বৰ হৈছে, বেমাৰ, বমি, চৰ্দি। এইবোৰ মানে উ সেয়া আমি যিমান পাৰো এই গৰম পৰিলে মানে ঠাণ্ডা পানীতো খাব নালাগে দেই যিমান পাৰো আমি কুহোমিয়া পানীতো খাব লাগে। ঠাণ্ডা পানী খালে নিজৰ যিহেতু স্বাস্থ্যৰ বাবেই বেয়া আমাৰ ক্ষতি হয়। আমাৰ স্বাস্থ্যয়তো সেয় আৰু মই ভাবো যে আমি ঠাণ্ডা পানীতো খাব নালাগে আৰু তুমি এনে কি বুলি ভাবিবা।
হয় তুমি একদম ঠিকে কৈছা চাবা আৰু এতিয়া ইমান গৰম। তোমাৰ আৰু যিহেতু আৰু গৰমতো মানুহে ঠাণ্ডা খাব বা ঠাণ্ডা পানী বা ঠাণ্ডা বস্তু বিলাক খাব বিচাৰে কিন্তু মানে ধৰা মানে আমি খাব লাগে কিন্তু যেতিয়া আমি গৰমত পৰা আহিম ন' অলপ টাইম আমি মানে ফেনত বহি ভালকে বহি কিনে তাৰ পিছত আমি ঠাণ্ডা পানী খাব লাগে। লগে-লগে মানে গৰমৰ পৰা সেই কিনে পানী ঠাণ্ডা পানী বা তোমাৰ ঠাণ্ডা পানীৰে গা ধোৱা এনেকুৱা মানে কৰিব নালাগে। কাৰণ এতিয়া চাবা আমাৰ মানে সেই মানে গৰমত মানে আমাৰতো ইমান মাথাৰ বিষটো হয়। তাৰ ফলৰ পৰা আমি এতিয়া ঠাণ্ডা পানী খালেও আমাৰ লগে-লগে ঠাণ্ডা পানী খালে আমাৰো ধৰা জ্বৰ হ'ব পাৰে বা তোমাৰ কাহ, চৰ্দি বহুতো এনেকুৱা ধৰণৰ বেমাৰ হব পাৰে ন'?
হয়-হয়। ন এইটোতো হয়েই সেইবাবেতো আমি যিমান পাৰো মানে ঠাণ্ডা পানী, ঠাণ্ডা পানী, ঠাণ্ডা পানীতো মানে আমি নে আন দেখা কৰিব লাগে, আমি খাব নালাগে আৰু তো আজিকালি দে শিকিবলৈ পাইছো বহুত মানে এনেকুৱা উম! বহুত বয়সস্থ মানুহ আছে যিবোৰৰ মানে আজি তুমি শুনিবলৈ পাবাই যে সিহঁতৰ মানে আজি বোলে ভৰিৰ বিষ, কাইলৈ মূৰৰ বিষ বা কঁকালৰ বিষ এইবোৰ শুনিব পাবা মানে। আজিকালিৰ যোনবোৰ মানে মানুহবোৰ আছে মানে ধৰা ছিক্সি অ ষাঠি বছৰৰ ধৰা বা পঞ্চাশ বছৰ সিহঁতৰো শুনিব পাবা। কিন্তু যে আৰু আগৰ যোনবোৰ বছৰৰ আমাৰ ককা-আইতাহঁত আছিল। সিহঁতৰ চাবা যে এতিয়াও মানে সিহঁতে ভালদৰে একদম এ একদম শক্তিশালী হয় যে সিহঁতে এতিয়া মানে ভালদৰে খোজকাঢ়িব পাৰে। এইখিনিতে যে মই ভাবো আৰু মানে আজিকালিতো বহুতে এইবোৰ ব্যায়াম-চিয়াম নকৰেই ন। এইবোৰ আমি কৰি থাকিব লাগে ব্যায়াম, কাৰণ আমাৰ নিজৰ দেহটোৰ বাবে যদি ভাল আমি ব্যায়াম কৰিলে নিজৰ হাত, ভৰিতো পিছলৈকে চলাচল কৰি থাকি থাকিব পাৰিম।
হয়। তুমি একদম ঠিকে কৈছা আজিকালি কিমান আজিকালি এনেকুৱা হৈছে যে মানে আজিকালি কোনো ল'ৰা ছোৱালী বা আজিকালিৰ মানে-মানে ল'ৰা-ছোৱালী বিলাকে মানে তোমাৰ ব্যায়াম কৰিব নিবিচ বা তোমাৰ মানে ৰাতিপুৱা সোনকালে নুউঠে, অনবৰতে মোবাইল চাই থাকে এনেকুৱা নহয় এতিয়া আমি ৰাতিপুৱা পুৱাকে উঠি কিনে আমি তোমাৰ মুখ অ পুুৱাই উঠি আমি ব্যায়াম কৰিব লাগিব বা অ ব্যায়াম কৰি কিনে তোমাৰ মুখ-চুখ ধুই কিনে গৰম পানী খাব লাগিব। তাৰ পিছত বহুতেও এনেকুৱা পানী আছে ন এইবিলাক কৰিলে আমাৰ স্বা বস্তুবিলাক ভাল হ'ব। এতিয়া আমি ৰাতিপুৱা সোনকালে উঠি কিনে, তোমাৰ ব্যায়াম কৰি কিনে মুখ-চুখ ধুই কিনে, গৰম পানী খাব লাগে। দুই-দুই-তিনি গিলাচটো আমি পানী খাবই লাগে ৰাতিপুৱা উঠিলে। তাৰপিছত পৰা তাৰপিছত নিজৰ কাম কৰিলে, দৈনন্দিন কামবিলাক কৰিলে তাৰপিছত তাৰপিছত আমাৰ স্বাস্থ্যবিলাকো ভাল থাকিব।
হয়-হয়। এইটোতো হয়ে আমি নিজৰ মানে যিমান পাৰো আমি চাবা আৰু তুমি ঠিক তেনেকৈ ক'লা আমাৰ নিজৰ কামবোৰ যেতিয়া কৰো আমি কামবোৰ কৰিলেও আমাৰ স্বাস্থ্যটো ভাল থাকে। ঠিক তেনেদৰে চাবা আমি যিমান পাৰো খেলা-ধূলা কৰিব লাগে। খেলা-ধূলা কৰা যোনবোৰ আগৰ শিশুবোৰ আছে সিহঁত সিহঁতকো চাব পাৰা ইহঁতে মানে বহুত ফিট-ফাত হৈ থাকে একদম। একদম শক্তি নিজৰ গাত মানে শক্তি থাকে। আহ ধৰা নিজৰ যাতে দেহটো আমাৰ ভাল থাকে সেইবাবে আমি কতো খেলা ধূলা কৰিব পাৰো বা তেনেকৈ। অ', ফুটবল খেলা বা দৌৰা খেল তুমি পাছে এনে খেলা খেল খেলা নে নাই।
মই খেল খেলো। তোমাৰ মোক বিশেষকে মোক দৌৰা খেল বেছি ভাল লাগে মানে। চাবা এতিয়া আমি দৌৰিলে আমাৰ স্বাস্থ্যও ভাল থাকিব। অকল দৌৰা খেল বুলি নহয় বহুতো এনেকা খেল আছে যেনে তোমাৰ ধৰা আ। মানে ক্ৰিকেট। তেই হ'ল বা টেকেলি খঙাই হল বা ভেকুলী জাপ মানে বহুতো এনেকুৱা খেল আছে যে আমি মানে। কিন্তু ঘৰত। বহিত অ', ঘৰত জা মানে ঘৰৰ এই গে খেলবোৰ নহয় বাহিৰত যোনবোৰ। খেল খেলে ন সেইটো ভাল হয় কাৰণ স্বাস্থ্যৰ কাৰণে সেইটো ভালো হয়। চাবা আজিকালি এনেকুৱা আছে যিবিলাকে ঘৰত বহি কিনে মানে মোবাইল চাই কিনে। বা মোবাইলত আজিকালি এনেকুৱা বহুতো ধৰণৰ গেম ওলাইছে তোমাৰ। আ লুডু, কেৰম। এইগিলা খেলিব লাগে কিন্তু সেইবিলাকো তোমাৰ আজিকালিতো অ'। তোমাৰ কেৰেম বোৰতো। আজিকালি মোবাইলতো খেলে বা লুডু খেলে কিন্তু আ কেৰম যাৰ যাৰ ঘৰত কেৰম আছে সি। টো খেলিলে ভালে হয়, কিন্তু মোবাইলতো আজিকালি চবেই মোবাইলতে আৰু। অনবৰতে মোবাইলত লাগি কিনে আজিকালি ল'ৰা-ছোৱালী বিলাকৰ চকুও বেয়া হৈ গৈছে বা মাথাৰ বিষ।
হয়ে, অ', হয়, এইটোতো ঠিকেই ক'লা চাবা যে আজিকালি। আৰু যেনেকৈ কলা তুমি। মানে মোবাইলটো আমি ধৰা, এ মানে অনবতে আমি মোবাইলটো চাই থাকো ন। তাৰ যোনটো মানে পোহৰ পৰে সেই পোহৰৰ পৰাও আমাৰ চকুৰ। চুকুৰে আমি নেদেখা হৈ যাও চকুৰে কম দেখা হও। তাৰ ফলত এয়া চশমা পৰিধান কৰিব লগা হয় আমি সেনেকুৱাই আমাৰ মানে নিজৰ দেহটো ক্ষতি কৰো। বা যিমান আমি এবাও যোনবোৰ সৰু- সৰু শিশু চাবা হম। মোৰ এজনী ভতিযি আছে তাইকে আমি মই নাচাওঁ কিয় মানে তাই দ অনবৰত। তাই মানে মোবাইলটো চাই যেতিয়া মানে মোবাইলটো চাই। নাই একদম মোবাইলতো এই কেনে চাই থাকে ন তাই মানে পিঠিটো গোটেই কোচ খাই যায়। তেতিয়া মানে সেনেকৈ মাজহাড় ডাল কোচ মানে। ভাজ খোৱাল মানে তাৰ বহুতো চান্স থাকে ঠিক তেনেকৈ আমি। যিমান পাৰো সৰু চুলি কও এ মোবাইল ফোনতটো দিব নালাগে যিহেতু আমাৰ। নিজৰ পিছলৈকে এ সৰু চলিৰোটো জানাই তুমি যে। আ চকু চকুৰ বহুতো। চকুৰে নেদেখা হৈ যাব বহুত তেনেকুৱা অসুবিধা হব অ'। সেয়ে আমি যিমান পাৰো আৰু নিজকে নিজৰ দেহটোৱে ভাল ৰাখিবলৈ বাবে। আমি ব্যায়াম কৰিব লাগে বা ধৰা খেলা ধূলা কৰিব লাগে। মানে মোবাইল ফোন টো দিব নালাগে আৰু সৰু শিশু গোলক। যেনে সিহঁতকে খেলা ধূলা কৰিব দিবা বা লুডু খেলিব দিয়া যিনটো এয়া হাতদি হাতেৰে খেলে সেই টো খেলিব দিব পাৰি বা ধৰা অলপ উঠা বহা খেলিব দিব পাৰে। এনেকুৱা আৰু এ মানে যোনবোৰ খেল খেলি নিজৰ দেহটো আমাৰ ভালে থাকে আৰু। এইয়া মানে উম। আয় যোনটো দিন নিজৰ দেহতটো আমি ভালে ৰাখো বা শৰীৰতটো সুস্থ হৈ থাকে সেইবোৰ খেল। খেলিব লাগে এইবোৰ মোবাইল ফোনত নো খেলবোৰ খেলিলে কিনো হ'ব খুব বেছি আমাৰ। অ ব্ৰেইনটোয়ে এ ব্ৰেইনটো আমাৰ এনেই যাব ব্ৰেইত আমাৰ চলাচল নকৰিব কাৰনে সেইটোতো আমি এনে মোবাইলটো হাতেৰে এনেকুৱা চাই থাকি হাতেৰেহে আমি চলাই থাকোঁ ন ইমান হেৰি কষ্ট নহয় যিহেতু আমি এটা কাম। কৰিলে আমি কষ্টৰ কাম কৰিলেহে আমাৰ দেহটো ভালে থাকিব মই ভাবো আৰু সেয়ে আমি যিমান পাৰো আৰু মোবাইল ফোনটো ব্যৱহাৰ কৰিব নালাগে।
হয় তুমি একদম ঠিকে কইছা আৰু তাৰপিচপা মানে। আজিকালি এনেকুৱা হৈ গৈছে যে মানে তোমাৰ মোবাইল ফোন বা মোবাইল ফোন বুলিও নহয় আৰু এনেকুৱা বহুতো ধৰণৰ ইন্টাৰনেট বিলাক পাই নহয় মানে। আজিকালি ল'ৰা ছোৱালী বিলাকে মানে পঢ়া শুনাও বাদ মানে। পঢ়া শুনাৰ পৰা মন মানে পঢ়া শুনাও নকৰে যাৰ ফলত মানে তেওঁলোকৰ পৰীক্ষাৰ আহ পৰীক্ষা ভাল নহয়। এইটো চাবা এতিয়া আমাৰ অভিভাৱক সকলে আমাৰ সেইকাৰণে ইমান কষ্ট কৰিছে দিনে ৰাতি ইমান। মানে কষ্ট কাম কৰি কিনে আমাক পঢ়াই আছে আমিও এতিয়া আমাৰ। অভিভাৱক সকলৰ কাৰণেতো আমি আমাৰ অভিভাৱ সকলৰ বা কি কয় স পোন বিলাক আমি পূৰণ কৰা আমাৰ দায়িত্ব হয় ন সেই কাৰণে ল'ৰা-ছোৱালী বিলাকে মানে বুজি বুজি পাব লাগে যে ইমান মা -দেউতা বিলাকে কষ্ট কৰি আছে যে আমি মা-দেউতাক সপোণ সপোনবিলাক পূৰণ কৰি দিও বা আমি ভালকে পঢ়ো এনেকুৱা নহয় মোবাইলটো মানে চাব লাগে তোমাৰ টাইমে টাইমে মানুহ এটা টাইম থাকে যে মোবাইলৰ পৰাটো আমি বহুতো কথাও জানিব পাৰো বা ধৰা পঢ়াৰ কাৰণে বা এনেকুৱা কচিং ক্লাছ এনেকুৱা বহুতো ধৰণৰ পাৰো কিন্তু আমি এটা টাইম আৰু আমাৰ ওপৰত মানে নিৰ্ভয় আছে যে আমি কিমান সময়ত চাইকিনি কিমান সময় পঢ়িব লাগে আৰু সময়টো সময়মতে কাম সময়তে কৰিব লাগে হয় নে নহয় কোৱাচোন
হয় হয় ঠিকে কলা আমি যেতিয়া নিজে মানে এইবোৰ বুজিম আৰু বা আমাৰ যোনবোৰ সৰু সৰু আহ শিশু বা আমাৰ ভাইটি-ভণ্টি থাকে সিহঁতকো আমি বুজাব শিকাব লাগিব যে আমাৰ নিজৰ স্বাস্থ্যটো ভালে ৰাখিবলে আমি মোবাইল ফোনটোৰ পৰা দূৰত থাকিব লাগিব বা আমি খেলা-ধূলা কৰিব লাগিব বা আমি ব্যাম কৰিব লাগিব ৰাতিপুৱা উঠি বহুত শিশুক আজি-কালি মই দেখিছো আৰু সিহঁতে মানে ৰাতিপুৱা শুই নুঠে মোৰ ৰাতি তো মোবাইল চাই ধৰা ৰাতিপুৱা উঠে দহটা, এঘাৰটাত এইবোৰ একদম ভাল ভাল স্বভাৱ নহয় ন সিহঁতে যিমান পাৰে ৰাতিপুৱা উঠিয়ে মো বা ব্যাম কৰিব পাৰে ব্যাম কৰি উঠি সিহঁতে মুখ-হাত এইবোৰ ধুই তাৰপিছত সিহঁতে অলপমান পঢ়া শুনা, পঢ়া শুনা কৰিব লাগে তাৰ পিছত লাগা হলে কিবা এটা তুমি অলপ খাই লৈ উঠি মোবাইলটো চাব পাৰা আৰু এনেকুৱা কথা সেয়েহে যিমান পাৰে সিহঁতে নিজৰ স্বাস্থ্যটো ভালে ৰা ৰাখিবলৈ এইবোৰ কৰিব লাগে ব্যামে হওঁক বা খেলা-ধূলাই মই ভাবো অ পাছে আজি তোমাৰলগত এয়া কথা পাতি ভাল লাগিলে দেই আলোচনা এইবোৰৰ কথা বহুত জানিলো তোমাৰ পৰা মই
হয় তোমাৰ পৰা বহুতো কথা জানিলো আৰু পিছলৈ আমি এনেকৈ কথা পাতিম আৰু হয়নে নহয় কোৱাচোন
হয় হয় পাতিম দিয়া অ নিশ্চয়
হয় দে ঠিক আছে উম